শুনিছা নে?
অ', শুনি আছো শুনি আছো, কি কৰি আছ তই?
মই এই ভাতকেইটা খাই পেলাই বিচনালৈ আহিছো, তই?
ময়ো এই হেৰি আজি আমাৰ ভাত খোৱা আকৌ দেৰি। মানে বনোৱা সোনকালেই হৈছিলে ভাত। খোৱা-বোৱা দেৰি হ'ল দেৰি হোৱাৰ পিছত এতিয়া ভাত-পানী খাই আজৰি বিচনা-চিচনা পাৰি মেলি, এতিয়া অকমান আগফালে বহিছোহি অ'।
কিহে খালী?
আজি তোৰ বেঙেনা ভাজি আছিলে, তাৰপিছত মাছ আনিছিলো, অথনি আমি বেংকলে যাওঁতে এনেকে লোকেল মাছ পালো বাটতে। এ চন্দা মাছ আনিলো, চন্দা মাছ আনি পেলাই সেয়া বনালে সেয়া দি খালো। মাছৰ জোল আৰু আৰু ভজা মাছো আছিলে তেনেকে খালো।
অ'। এইকেইদিন ইমান বৰষুণ দি দি আজিচোন পুৰা ৰ'দ দিছে অ'। মই এ আহিছো বিচনালে ভাতকেইটা খাই পেলাই।
আজি বহুত ৰ'দ অ'।
সঁচাকেও পুৰণি দিয়নি গৰম মানে, তাকে মানুহৰ মানে ধৰ সেই সন্তুষ্ট নহয় যে বৰষুণ দিয়া কেইদিন পুৰা বহুত বৰষুণ, আজি সচাকে ইমান অ'।
আজিৰ দিনত ওলাই গৈছিলো মথাউৰি ফালে, ইমানেই বৰষু কি আ কি ৰ'দ নহয়। তুমি কল্পনা কৰিব নোৱাৰাৰ ৰ'দ মানে, একদম মোৰটো ইমান একদম বিষাইছে।
আৰু আজি বহুত দেৰিলৈকে মানে তোৰ ছয় বজালৈকে হেৰি।
অ', গৰু মেলিছিলো।
অ'। আৰু সেইকণ সময়তো বহুত ৰ'দ দিয়ে আৰু তোৰ বাৰটা চাৰেবাৰ গৰু পানী খোৱা সময়কনত। আৰু মানে আজি তোৰ ছয় বজা মানলৈকে ৰ'দ দিয়ে আছে। মানে তোৰ হেৰি ওলাইয়ে আছে।
অ', আজি বহুত দেৰিলৈকে ৰ'দ কিন্তু দেই।
এইটো ৰ'দ যদি আৰু তেনেকে দিবলৈ হয়।
ৰ'দ দিয়ে আছে আৰু ৰ'দটো বৰ কোমল ৰ'দো নহয় মানে। একদম দেই পুৰি যোৱা ৰ'দ এটা দি আছে আজি।
বহুত বেমাৰত পৰিব কাৰণ বৰষুণ দি আকৌ ৰ'দলৈ আহিছে যে। মানুহ বহুত বেমাৰ হ'ব মোৰে তেনে গাটো কিবা কিবি লে কিবা কিবি লাগি আছে মানে। কিবা পানী লাগিব জ্বৰ হ'ব তেনেকুৱা নিচিনা লাগি আছে গৰম পানীয়ে ভৰিকেইটা ধুইছোহে।
উম। এনেই মোৰ তেনেকুৱা নহয় আজি আকৌ সেই ওলাই গলো যে মথাউৰি ফালে মথাউৰি একদম তোৰ এই গৰু ল'ৰাব যাওঁতেই গৰুকেইটা বোলো অকমান লৰাই দিওঁ ৰ'দটো বাঢ়িছে। তাৰ পিছত পানী অকনো বোলো খুৱাওঁগে সেইবুলি গলো। এই বা তাতে আমাৰ বোকা ন এতিয়া বোকা দি আছে পিছফালে মাথাউৰিৰ কাষত সেইফাল গৈ মেলি। ছাতি নিনিলোঁ আকৌ তাৰ পিছত আমি কি কৰিলো গৈ পালোগে গৈ পোৱা পিছত গৰু চৰো ল'ৰালো ইমানেই ৰ'দ মই তোক বুজাব নোৱাৰো।
মোৰো ঘূৰাই যাব কৈছো কৈছো নহয় মোৰ যে আৰু যদি মই মানে তেনেকে ৰ'দ ওলাই থাকিবলৈ হয় মূৰ মানে ঘূৰায় যাব মোৰ এনেও মূৰ ঘুৰোৱাতো বেছি। দিয়ে আৰু ফেনৰ মানে
মোৰ ঘূৰাৱ মানে বহুত অশান্তি হৈছে।
উম মই ফেন মানে লগাইও একো হেৰি পোৱা নাই।
ফেনৰ হাৱাটোৰ কথা নকবি চা এই ফেনৰ হাৱা ফেন মানুহে আ এই আৱিষ্কাৰ কৰিছিলে এই হাৱা মানে ঠাণ্ডা লগিবলে মানুহৰ কিন্তু কি হ'ল এতিয়া এই ফেন কেইখন থকা মানে ক'ৰ পাৰানো ক'ৰ গৰম গৰম হাৱা এসোপা টানি আনে। টানি পেলাই সেই হাৱা সোপাকে দিয়েহি।
এতিয়া বিচনী এখনো মোৰ ইয়াত আকৌ বিচনী নাই আকৌ এনেই ধৰ বিচনী বিচনী এখনাতো বিচি থাকিলেও বিচনী হাৱা টোৱে বহুত পায়। এই সেইটোয়ে ভাল এতিয়া মানে সেই কাগজ এখনকে লাহে ডাঠ কাগজ এখনকে বনাই লৈছো বিচনী আজিকালিতো বিচনী হেৰিটো কমিয়ে
হ অ' মই সেই দুটা মনত পৰিলে দেই আগতে আমাৰ এনেকে হেৰি নিকেটনক যেতিয়া পঢ়ি থাকোতে আমাক এনেকে হেৰি দিয়ে মানে হাতৰ কাম দিয়ে বিচনী বনাব লাগিব। কিবা বনাবলে ইমান হাঁহি মানে
আৰু অ' আমাৰ যে অ- আমাৰ যে আইত এ আমাৰ মাকে মানে এ টো এইটো কি বুলি কয় মই পাহৰি থাকিলো ৰ মুঠতে এনেকুৱা এই ব- বন গিদালৰ নিচিনা এইটো কিবা এটা বুলি কিবা
অ'
মুচৌ লগাই আছিলে তাৰ পিছতে এনেকে বন হেৰি কৰিব। এ এনেকা বনডালৰ নিচিনা মানে এই বনডাল শুকাই গলে যেনেকুৱা হয় তেনেকা। মানে মই তোৰ নামতটো পাহৰি থাকিলো কি আছিলে তেনেকে মানে একদম সৰু। সৰুকে তোৰ মানে খৰাহী বোৰ যেনেকে বনাই ন তৰব তৰপকে তেনেকে। তোৰ বনাই পেলাই মানে এখন তটো বিচনী বনাই দিছিলে। ইমানেই তোৰ মানে হাৱা আহে নহয়। বিচনীখনন আৰু তোৰ এনেকুৱা তাৰ বিচনী নালডালত এইডাল লে ঘূৰাই বাঁাহৰ এডাল দি বিচনীখনন আৰু তোৰ এনেকুৱা তাৰ বিচনী নালডালত এইডাল লে ঘূৰাই বাঁহৰ এডাল দি দিয়ে যে সেই ডাল দিছে মানে। আৰু ইমান হাৱা আহিছে মানে সে তেনেকুৱা বিচনী দেখা নাছিলো। এনেই মানে তোৰ সাধাৰণ বিচনী নী তেনেকুৱাবো দেখিছো আৰু তোৰ ঢকুৱা বিচনী বিলাকো বহুত মানে হেৰি হয়।
এই আগৰ আগৰ দিনত শুন আমাৰ এনেকে কাষৰ বৰ্তা বৰ্তা এজন আছিলে দেই বৰ্তাই এনেকে বিচনী বনাই কিবা বনাই। তোৰ ইমানেই মানে ৰকম ৰকম একদম ষ্টাইল দি বনাই নহয় তোৰ আগতে প্ৰথম বনাইছিলে তেখেতে ঢকুৱাই। ঢকুৱা সেই বিচনীকেইখনৰ মানে যিটো হাৱা সেইটো এটা বেলেগ ধৰণৰ হাৱা আৰু সেই ঢুকুৱা বিচনীৰ হাৱাটো। তাৰ পিছত সেই বৰ্তাই আকৌ সেই ঢকুৱা বিচনীটো বনাই বনাই বাঁাহৰ কাঠিয় যে এনেকে তাৰ পিছত সেই তাৰপিছত সেই বৰ্তাই আকৌ সেই ঢকুৱা বিচনীটো বনাই বনাইয়ে বাঁহৰ কাঠিয় যে এনেকে বনাই ইনে ডাঙৰ ডাঙৰ বিচনীবোৰ সেইবোৰ বনাইছিলে। আমাৰ আকৌ যিমান কে ইখন বিয়া হৈছে নহয় বিয় বোকত যে এই বিচনী বনাব লাগে, বামুণকো বিচনী দিব লাগে কিবা কিবি এই কামবোকত সেই বৰ্তাৰ পাইয়ে বিচনী আনো মানে ইমান ধুনীয়া ধুনীয়া কিবা ফুল কাটি কাটি বিচনী বনাই নহয় ফুল। মানে তাত এনেকে বাঁহৰ কাঠিয়ে ফুল বনায়।
আমাৰ মানে হেৰি এইটো কি বিচনী মই হেৰিয়ত দেখিছো তোৰ ঢকুৱাই বনোৱা বা এনেকে বাঁহৰ কাঠিয়ে হেৰিয়ে বনোৱা কিন্তু এই আইতাই যিটো বনাইছিল সেইটো মানে দেখা নাছিলো। তাৰপিছতে এদিন মামা ঘৰলে গৈছো মামা ঘৰত মানে আইতাই এনেকে হেৰি কৰি আছে তোৰ এনেকে টৰপ টৰপ কে এইবোৰ এ মানে কিবা চানেকি নিচিনাকে যেনেকে তোৰ কাপোৰত এইবোৰ এ কিবা চানেকি আঁকি পেলাই যে যেনেকে বনাই মানে ধৰ ৰুমাল হওঁক বা গাৰুৱাৰ হওঁক তেনেকুৱা বিলাকত তাৰপিছত তেনেকে মানে বনাই আছে তাৰপিছত মই আকৌ ইমানকে মানে ধৰিব পৰা নাই সেইখন যে বিচ নী বনাব। প্ৰথমেটো নাল-চাল লগোৱা নাই তাৰপিছতে এদিন মানে আকৌ পিছদিনাখনি সুধিলো মানে মই বোলো আইতা এইটো কি বনাইছে? তাৰপিছত কৈছে এইখন বিচনী হ'ব। মই বোলো এইখনৰ পৰা কেনেকে বিচনী হ'ব? বোলে চাই থাকিবাচোন তাৰপা তোৰ বনাওঁতে তিনদিন লাগিছে আও। তিন নম্বৰ দিনাখনি হৈ গৈছে
অ সেই তেনেকুৱা সে আই সেই নিয়ম মানে কিটিপ কিটিপ এটা আছে সেই কামটো বে বিচনী খন বনোৱা এটা কিটিপ আছে সেইটো চবে টিপাটো নাপায় কিন্তু। সেই তেনেকুৱা দেখিছিলো সেইটো সময়ত মানে আমাৰ তেনেকুৱা দিনত আৰু সেইবোৰ বিচনী বহুত চলে ন সেইবোৰ আমি বিলাকে ইমান এটা আও-ভাও নেপাওঁ। কিন্তু এতিয়া মানে দেখিলে এনেকুৱা লাগে সেইবোৰ বিচনী বৰ বেলেগ বিচনী আছিলে বোলো।
অ, আৰু মানে তোৰ যদি এইখন যদি মানে এতিয়া বেচিবলৈ হয় নহয় বহুত পইচা পাব মানে। আৰু ইমান মানে নিখুতকে আইতাই বনাইছে তোৰ এডাল শলাও ওলোৱা ওলাই যোৱা নাই আৰু একো মানে হেৰি হোৱা নাই। তাৰপিছতে আকৌ সেই বিচনীটো বিচনীয়ে তাৰপিছ পিছতে হেৰি এইবোৰ কাপোৰত লগোৱা তোৰ কুৰুচা বুলি কয় এ এনেকে শলা দি পেলাই বনাইছে মানে ইমানেই ধুনীয়া লাগিছে ফুলবিলাক। এতিয়া আইতা টো বয়স তোৰ আ সত্তৰৰ ওপৰৰ হ'ল। এই ইমান বয়সটো মানে
এ সেই সেইটোটো হয় সেইটো মানে কথাটো কি গম পোৱা নাই তেতিয়া দিনত তোৰ আমাৰ বয়সীয়াল যিখিনি মানুহ আছিলে সেই বয়সীয়াল মানুহখিনিয়ে তেতিয়া দিনত এইবোৰ বনায়ে। আমাৰ এতিয়া গাঁৱত তেনেকুৱা আৰু ৰকম ৰকম ন তোৰ কাৰো লগত কাৰোটো নিমিলে কাঠি কামিবোৰ ইমান নিখুঁত। বা দেখিবলৈ ইমান ধুনীয়া হয় নতুনত্ব দিয়েই থাকে। এ
সেইটো কাৰণেই মানে আৰু
বা বাহিনি অলপ নতুন কৰি এটাই আকৌ নতুনত্ব দিলে কিবা তোৰ ঢকুৱাখন কিবা ফুল কাটি দিলে। তেনেকুৱাকে মানে তোৰ মানে বহুত বেলেগ বেলেগ ধৰণে কৰে ন। এতিয় দিনতো সেইবোৰ আছে এতিয়া দিনত সেইবোৰ আছে যদিও মানে কি হয় তোৰ এই ব্যৱ- ব্যৱসায় ব্যৱসায়ৰ বাবে কৰে ন ব্যৱসায়ৰ বাবে কৰোতে মানে- তো মানুহখিনিয়ে ব বেলেগ ধৰণে আকৌ নিজস্বতা এটা তাত খটুৱাই। সেইবোৰ ভাল লাগে মানে দেখি থাকিলে কিন্তু সেই আগৰ পৰম্পৰাতটো নাইকিয়া- বিয়া হোৱাটো বেয়া লাগে মানে।
উমঁ মানে চববোৰ কাম নিজৰ হাতৰ মানে কৰিবলৈ যাই- এতিয়া এইবোৰ এনেকে ফুল চুল বনোৱাৰ পৰা ধৰি লোৱা আৰু আইতাই মানে এইবোৰ সকাম কৰিবলৈ যায়। সকাম কৰে তাৰপিছতে আকৌ এইবোৰ মানে কিবা কিবি তোৰ এই বেমাৰৰ- কিছুমান দৰৱ অ দৰৱ দিয়ে। আকৌ চকুত যে কুটা সোমালে মই হেইটো নিজে মানে আচৰিত হৈ গৈছোঁ আইতাই- একদম চকু একদম মাজতে মোৰ মানে খজুৱাই মানে ইমান বেছি খজুৱাব। তাৰপা আইতাই ক'লে এদিন পানী এবাতি লৈ আহা তাৰ পিছত এ সে কাঁহৰ বাতি এটাত পানী এবাতি লৈছোঁ। তাৰপা ৰ'দ পুৰা দি আছে আৰু ৰ'দৰ সফালে এনেকে হেৰি দি পেলাই বহিব দিছে।
বেমাৰ নে কি এই এনেকে চকুত যে কি চকু কুটা সোমাই নে কিবা বুলিযে- অঁ সেইটো বেমাৰ নে কি মানে?
সেইটো বেমাৰ নহয় এই আইতা হেৰিয়ৰ দিয়ে এই যে তোৰ- পায়খানা দি যে তেজ যায় সেইটো বেমাৰৰ দিয়ে মানে। এই দালিমে দি এনেকে বনাই পেলাই দিয়ে।
অঊ সেইটো অঁ ত সেই আইতাইও দিয়ে নেকি আমাৰ এই ওচৰৰ হেৰিয়েও দিয়ে। এইজনীজে চাপকে আইতাজনী সেই আইতা হ'তে- তাকে এইবোৰ বস্তুৰ ওপৰত কিবা হয়ঁ। ধন কৰি থৈছে নেকি এই পদ ধনটো কিতাপৰ ধৰণেই টো চব নহয়। এ এনেকে কিবা কিবি চাগে জানে দেই এই বস্তুবোৰৰ বিষয়ে।
অঁ আৰু কিমান মানুহ মানে আহে নহয় আমি মানে বিচুতি খাই যাও মানে। ইমান দূৰ ধৰ এতিয়া এ আধুনিক যুগত ধৰ চিকিৎসা- চাৰলৈ নগৈ পেলাই এইবিলাক হেৰি হললে আৰু ভাল পাই মানে বহুত ভাল পাই যায় ভাল পাই পেলাই- আৰু কিমান দূৰৰ দূৰৰ পৰা মানুহ আহে।
অঁ সেইটোয়ে আহিবই ন যেতিয়া তই কিবা এটা কামত তই ফলটো ভাল পাবি। অঁ চবেই আহিবলৈ ইচ্ছা কৰিব চবেই- কামটো কৰিব ন যেনেকুৱাই হওঁক এতিয়া আধুনিকতা হ'ব পাৰে যে চিকি- তালৈ যাব লাগে কিবা বেমাৰ দেখাবগে লাগে কিন্তু মানে কথাটো তেনেকুৱা ৰহ। অঁ এতিয়া যিমান এনেকুৱা বোৰতো যদি ভাল পায় মানুহবোৰ এনেকুৱা বোৰলৈও আহে। এ মানে এনেকুৱা ঘৰুৱা বিধান দিয়া কিবা দিয়া।
আৰু মোৰ এই চকু যেতিয়া হেৰি হৈছে তাৰ পিছ তাত মানে আইতাই কৈছে চকুকিটা এনেকে টিপিয়াই টিপিয়াই থাক। তাৰ বুলি তা পা এ চকুকিটা এনেকে টিপিয়াই টিপিয়াই আছোঁ। গোটেই মানে ক'লা ক'লা সেইবোৰ গোটেই একদম বাতিটোত পৰি গৈছে পৰি পেলাই একদম পুৰা- উমঁ বা ক'লা নিচিনা হেই হৈ গৈছে তাৰ পা চকু -
অঁ চকু টিপ হৈ বাতিটোতে যি মাৰিলে আকৌ সেই বাতিটোত। যি চকুটিপ মাৰিলি এই চকুটিপটো বেলেগত নামাৰিবি আক। অঁ মানে বেলেগ জেগাত হ'লে পিটন খাই যোৱা চান্স থাকে ন। মানে ঐ এই ক আৰু কোন, কোন মই একদম মই ভাল- কে, কথা এটা কওঁ মানে এই আমাৰ মই এইখিনিত দেখি- খিয়ে, এতিয়া গম পালোঁ চা এই সৰু সুৰা যিবোৰ বেমাৰ থাকে ন, সৰু সুৰা বুলি নহয় বহুত- ডাঙৰ বেমাৰ আৰু- যিবোৰ এনেকে ঔষধতো এই এনেকে নামী দামী ঔষধবোৰ খাই থকাতকে পুৰা বহুত কিবা কিবি, এই একদম এইবোৰ আ কিবা কিবি মেডিচেন বোৰ যে খাই থাকোঁ আমি সেই মেডিচিন বহুত তো কিমান কি দিয়া থাকে, সেইবোৰ খোৱাতকে আমি যদি এই এনেকুৱা গাঁৱলীয়া দুই এটা ঔষধ এনেকে খাই থাকো কিন্তু চাব লাগিব আও কোনটো খাব লাগে কেনেকে খাব লাগে, সেইবোৰ যদি এনেকে খাঁও, সেইবোৰ খালে ভাল হ'ব ন খোৱা আৰু অকল খোৱা নহয় ন কিছুমান সনা থাকে কিছুমান ল লগোৱা, থাকে এইবোৰ কৰিলেও ভাল হয়, স্বাস্থ্যৰ কাৰণে বহুত ভাল
পৰম্পৰাগত সেইবিলাক কাম কৰিলেই মানে মানুহে সুফল পাব ইমান দূৰ গৈ পেলাই ইমান ডাঙৰ, ডাঙৰ চিকিৎসালয়লৈ যোৱাতকে এই ঘৰতে মানে উপশম কৰিব পাৰি খালী মানে মানুহবিলাক আকৌ ধৰ মনটো মানে হেৰি হৈ থাকিব লাগিব স্থিৰ হৈ থাকিব লাগিব সেইটোৱে এহ
অ' ময়ো সেইটোয়ে ভাবোঁ, ময়ো সেইটোয়ে ভাবোঁ মানুহবোৰকে অকমান হেৰি কৰিব লাগে দেই মানে এইবোৰৰ বস্তুৰ প্ৰতিও অকমান সন্মান ভাৱটো আনিব লাগে মানুহবোৰে আৰু দেই বাৰু দে ঠিক আছে তেতিয়াহ'লে
অ অ অ অ
দে ঠিক আছে